অ', কি কৰি আছা
মই এ আছো আৰু
আচ্ছা আচ্ছা এনেই ইনে বহি আছা ন হেল্ল' হেল্ল' আচ্ছা আচ্ছা তোমাৰ মাতটো ভালকে অহা নাই মানে
কিবা এটা হৈ গল অ' এতিয়াৰ পৰা
আ অ' কি কৰি আছিলা
মই আছো
আচ্ছা আচ্ছা ঠিকে আছে ভাত খালা
অ', খালো তুমি খালা
উম মই এতিয়া জাষ্ট খাই উঠিছো বাকী খবৰ ভাল
অ', ভালেই আহ এয়া এনে পঢ়ি আছিলো আৰু কিবা কয়
আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে দিয়া বাকী তোমাৰ কলেজ
কলেজ অ 'কলেজতটো এতিয়া হেৰি আমাৰ মানে এতিয়া এক্জাম চলি আছে ফাইনেল চেমৰ পৰীক্ষা পাহাৰ হৈ আছে তাহত এতিয়া কেইদিনমানৰ পিছত বন্ধ হ'ব আৰু
আচ্ছা আচ্ছা তুমি ভালকে পঢ়িবা বুজিছা এডুকেচন আৰু পঢ়া লিখাটো বহুত ভাল হয় মানে বহুত মানে দৰকাৰী বস্তুতটো
অ' সেইটোতো হয় এডুকেচনটো আজিকালি দিনত বহুত দৰকাৰী হয় আৰু লাগেই চবকে
সেইটোে মোৰ লগৰ এটা জানা মানে সি পঢ়া লিখা এডুকেশ্যন মানে তোমাৰ যেনেকে ভাবিলো টুৱেলভ টো পাছ কৰিলে হা যেনে তেনে
উম
তাৰপিছত তোমাৰ সি থাৰ্ড চেমৰকে পঢ়িলে আৰু তাৰপিছত মানে সি পঢ়াটো এৰি দিলে এডুকেশ্যন এৰি দিলে তাৰপিছত মানে তাৰ লাইফতটো মানে একেবাৰে বেয়া পা বেয়াই গৈ আছে সি একো চাকৰি পোৱা নাই ঠিক আছে আৰু গভৰ্মেণ্ট চাকৰি পোৱা নাই মানে এইটো পঢ়াটো মানে বহুত জৰুৰী হয় আজিৰ দিনত গম পাইছ চ' এডুকেশচনতটো লাগে চবকে
অ' আজিকালিৰ দিনত মানে এডুকেশচনতটো মানে একদম মানে চবে বেছি দৰকাৰী বস্তু আৰু যোনটো মানে ষ্টুডেণ্ট ষ্টুডেণ্ট লাইফত কি মানুহক লাগে আৰু মানুহ যদি এডুকেটেড হয় ন ত সিহত মানে ফিউচাৰো বহুত ভাল হয় বা সিহঁতৰ যেকি হেৰি কথা বতৰাও এডুকেটেড মানুহ এটাাৰ মানে কথা বতৰাও বহুত ভাল থাকে আৰু
সেইটোয়ে
চব সিহঁতৰ মানে জব লাগিব আৰু গভমেণ্ট জব ততো বহুত ভাল আৰু ষ্টেবল হয় ন ত গভৰ্মেট জব এটা বা মান বহুত এডুকেটেট হব লাগিব মানে এডুকেচন বহুত ভাল হ'ব লাগিব
সেইটোৱেইটো আজিকালি মানে চাকৰি খিনিও মানে কাৰণে ন বহুত মানে পঢ়া লিখা লাগে মানে মোৰ ভাবা হা মোৰ লগৰ ঘৰৰ ওচৰতে কলেজ এটা আছে তাত মানে মোৰ লগৰোৱে তোমাৰছেভেটি ফাইভ পাৰ্চেন্টেজ পাইছিলে হা আৰু এটা লগৰে টি ওৱান পাইছিলে ঠিক আছে তাৰপিছত কি হ'ল আমাৰ কলেজত চবৰ ষ্টিম হা কমাৰ্চ ডিপাৰ্টেম হওক নহলে আৰ্ট ষ্টিম উৱেন্তৱৰ্ক নহলে চাইঞ্চ ডিপাৰটমেন্ট ঠিক আছে চবত তোমাৰ জানা কিমান কাটঅফ গৈছে চবকে লাষ্ট কাটঅফটো এইটি ফাইভ চিনগিজ বাবা
উম
তেতো মোৰ লগৰ দুটাই চিটে নাপালে এইটো কলেজত ভাবা ইমান কম্পিটিচন আজি
সেইটোৱে আজি আজিকালি যেতো ব বহুত আৰু আজিকালি আমাৰ ইন্দিয়াৰ এডুকেচন চিষ্টেমটো মানে বহুত বেছি হেৰি ন মানে আমাৰ মানে বেছি থিয়ৰি বেছি চাই আৰু সেইকাৰণে মানে পঢ়াতো বেছি লাগে আৰু সেকাণে
সেইটোয়ে সেইটোয়ে বাকীতো কিবা কিবা কৰ্চ থাকে যেনেকে টুৰিজাম হৈ যাওক ন কেতিয়াবা চাইকলজি হৈ যাওক এইখিনিত মানে চেল্ফ ফাইনেন্স আৰু খিনি তোমাৰ পাৰ্চেন্টেজ নালাগে তোমাৰ, তেনে ফিজিঅ'লজি অ ফিজিঅলজি অ সেইটোয়েটো চৰি অ ত মানে এইখিনি মানে চেলফাইনেচ্ চাবজেক হয় ন এইখিনিত মান ইমান এটা কাটঅফ নাযায় বাকী বিলাকত যেনেকে হিষ্ট হল পলিটিকেল চাইচ্ হক নহলে ফাইনেন্স বিজনেচ্ তোম আৰ কেমেষ্ট্ৰি বায়লজি ফিজিক্ এইখিনিত মানে বহুত কাটঅফ যায় জানা সেইটোয়েই তো ই এতিয়া বাকী তোমাৰ যেনেকে মই এতিয়া পঢ়া লিখা কৰি আছো ন চ' আমাৰ তোমাৰ ফাৰ্ষ্ট চেমৰ তোমাৰ এডমিচন হৈছিলে তাৰপিছত এডমিচনৰ পিছত আকৌ ছমাহৰ পিছত আ তোমাৰ পৰীক্ষা কাৰণে আকৌ এক্স্ৰা পইচা লৈছে তাৰপিছত আকৌ পৰীক্ষা হোৱাৰ পিছত এ দুই মাহ ছুটি দি পেলাই তোমাৰ ছেকেণ্ড চেমিষ্টাৰ কাৰণে আক খুব পইচা লৈছে ভাবাচোন ইমান এডুকেচনটো মানে অলপ কষ্টলিও হৈ গৈছে আজিৰ দিনত
অ আজিৰ আজিৰ দিনৰ এটো কচিঙ ত বহুত কচলি হয় মানে হেৰি অ এটা কিন্তু মানে চেভি ফানবোৰ হয় ইষ্টেবল নহয় মানুহো এডিমিচনৰ নামতে বহুত লাখ লাখ খৰচা কৰি দিয়ে আৰু
সেইটোয়েটো ন যেনেকে এতিয়া ভাবিলো আমিতো নৰ্মেল ডিগ্ৰী কৰি আছো ন যোনবিলাকে যেনেকে ভাবি লোৱা ডক্তৰ লাইনত পঢ়িব নহলে ইঞ্জিনিয়াৰিঙৰ লাইনত পঢ়িব সিহতকতো বহুত টকা লাগিব
অ আৰু মানে আজি ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িবলে মানুহ মানে বহুত বেছি থাকে ন এনেকে কম্পিটিচনো বহুত থাকে তো মানুহে ডক্তৰ ইঞ্জিনিয়াৰ পঢ়াৰ আগতে এ এইটো কচিঙৰ নামত কচিঙৰ নামত মানে বহুত পইচা খৰচ হৈ যায় কচিং কৰে মানে এডুকেশ্যন ইজ বহুত-বহুত বেছি এক্সপেঞ্চিভ হয় আৰু, এডুকেশ্যন। কচিং মতে কিমান লাখ যায় কচিং এটা কচিংৰ কৰ্চত ওৱান লেখ টু লেখ অব ষ্টাৰ্টিং হয় পেকে
উম
সেইটো বহুত বহুত পইচা যায় তেনেকেতো
সেটোৱেটো বাকী তুমি এতিয়াতো পঢ়া লিখা কৰি আছা যেনেকে ভাবিলা তুমি ঘৰৰ পৰাই কলেজ গৈছ এইটো ঠিক ঠিকে আছে কিন্তু যাৰ যাৰ মানে ভাবি লোৱা মই ইয়াত আছো আৰু মোৰ কলেজটো মানে এক দুই ঘণ্টাত দূৰত মোকতো তোমাৰ ভাবা মইতো অহা যোৱাটো কৰিব নোৱাৰিম মোৰ তেতিয়া পি জি নহলে হোষ্টেল এটা ল'ব লাগিব তাৰো খৰচা হ'ব নিজে বনাই খোৱা বুইছা কিমান খৰচা হ'ব ভাবাচোন
সেইটোৱে সেইটোৱে এডুকেচনটো মানে যিমান বেছি ইন সিমান বেছি এস্কপেনচিব্ হৈ গৈছে মানে এইটো দুইটা মানে বেলেঞ্চ কৰিবলৈ বহুত দিগদাৰ হয়। কিন্তু তাৰ মানে ভাল ভাল হেৰিও আছে। যেনেকে আজিকালি, কিছুমান কি ইউটিউবত যে চেনেলছ ব্লগ থাকে যে। ইউটিউবও এইটো বস্তু বহুত হেল্প কৰি দিয়ে, এডুকেশ্যনত ইউটিউবে বহুত হেল্প কৰে যেনেকে ইউটিউবৰ বহুত চেনেল আছে। জোনবোৰ ফ্ৰী তে পঢ়ালে ইউটিউবৰ টীছাৰ খিনিয়ে, ইউটিউবত ফ্ৰীয়ে হয় ন? ত' তাৰপাও পঢ়ি পেলাই সও এডুকেচন ল'ব পাৰি।
সেইটোইটো
আৰু এডুকেশচন মানে খালি পঢ়াই নহয় তাত এসোপা বেলেগ বস্তু আহে যেনেকে স্কিলছ থকাও এটা এডুকেশ্বনৰ হয়তে পঢ়া আৰু খালি পঢ়াটোকে এডুকেটেট বুলি নকয় আৰু।
সেইটোয়েটো মানে স্কিলছ বিলাকো লাগে ন যিমান তোমাৰ এডুকেশ্বনটো ইম্পৰটেন্ট আৰু আজিকালিটো ছাব চাকৰি খিনি মানে এডুকেশ্বন ঠিকে আছে সেইটো তোমাক লাগিব কিন্তু তোমাক স্কিলছো লাগিব যেনেকে তোমাৰ‌ কমিউনিকেশন স্কিল হক নহলে কিবা ক্ৰয়েটিভ ন' গম পাইছা?
অ মানে আজিকালি অ আজিকালি মানে হেৰি ক'বাত জব ল'বলে তোমাৰ অকণমান মানে এডুকেডেট কুৱালিফীকেচন আছে সেইটো চাব তাৰ লগতে-' মানে কি কি স্কিল আছে কম্পিউটাৰ স্কিল আছে মানে কমিউনিকশন স্কিল আছে নে কি কি মানে লিডাৰচিপ স্কিল আছে মানে এনেকুৱা স্কিল বোৰ যদি থাকে ন তেতিয়া মানে বেছি তোমাৰ বেছি প্ৰায় মানে এটা এডুকেটেত মানুহত দুই ‌ তে' তেওঁৰ অবিছ মানে, এনেও থাকিব যোনবোৰ জবৰ কাৰণে যায়, কিন ন্ত যোনটো মানে কোৱালিফিকেচনৰ লগতে মানে তাৰ য মানে স্কিলচ বেছি আছে ন ত মানুহে মানে স্কিলচ থকাটো বেছি প্ৰিপেয়াৰ কৰে আৰু।
সেইটোয়েই বাকী মোক এডুকেশনৰ চিষ্টেমত এটা কথা ভাল লাগে কি মানে যোন যোন বিলাক মানে অলপ লোৱাৰ ক্লাছেছ থাকে ন চ' সিহতৰ মানে যেনেকুৱা ভাবিলোৱা ৰেচন কাৰ্ড নহ'লে ইনকাম চাৰ্টিফিকেট থাকিলে সেইটো মানে এডমিচনটো মানে প্ৰিটে হয় যায়। যেনেকে আমাৰ ভাবি লোৱা এডমিচনটো মোৰটো ৰাচন কাৰ্ড নাই আৰু ইনকাম চাৰৰ্টিফিকেটো নাই মোক লাগিছে সাত হাজাৰ এ-এশ কিমান টকা হা কিন্তু ইহতৰ যেনেকে তোমাৰ ৰাচন কাৰ্ড আছে আৰু ইনকাম চাৰ্টিফিকেট
বি পি এল কাৰ্ড অ অ অ সেইটো বি পি এল কাৰ্ডৰ ধৰক থকা মানুহখিনি মানে বহুত অ ফ্ৰীতে নহলেও কমতো হয়। মানে চব জেগাত ফ্ৰী নহয় কিছুমান জেগাত কম হৈ যায় মানে আমাৰ যিমান পইচা হয় তাতকে কম্পেৰিটিভলি বহুত কম হৈ যায় আৰু। এইটো ভাল কৰিছে আৰু গভমেণ্টে ইমানকণ
সেইটো মানে ভাল লাগিছে মানে এডুকেচন চিষ্টেমটো মানে যোনবিলাক পঢ়িব নোৱাৰে মানে সিহতে লৱাৰ ক্লাছেছ আৰু মানে যোনবিলাক মানে মা বাপেক মে এফৰ্ড কৰিব নোৱাৰে ন সেইটো কাৰণে মানে এ খিনি ব্যৱস্থা দিছে সিহতৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে সেইটো ভাল। কৰিছে এডুকেশনটোৱে।
উম আৰু মানে এনেকা যেনেৱা হেৰি উম ৰিজাৰ্ভেশচন যোনটো হয় ন ৰিজাৰ্ভেশচনটো আজিকালি মানে ভালেই হয় আৰু য কাৰণ চাবলৈ গলে আগত যাতে মানে এনেকা এচ তি বা হিলছৰ মানুহখিনিয়ে যাতে এডুকেশ্বন না আছিল। তো এতিয়া ৰিজাৰভেশচন আছে কাৰণে সেই হিলচৰ মানুহখিনিৰ অলপ অলপ ওলাই আহিছে। হয়তো এডুকেশ্যন ল'বলৈ মানে চানন্স পাইছে। আৰু সিহঁতেও ল'বলৈ ট্ৰাই কৰিছে আৰু ত ৰিজাৰভেশচনত থুৰ দি মানে তোৰ এটা বুট ভাল হেৰি আহ হয় আমাৰ এডুকেশ্যন ছিষ্টেমত এইটো
সেইটোৱে টো বাকী ঠিকে আছে বাৰু। এইবিলাক এডুকেশ্যনতটো মানে ভালে কৰিছে, কিন্তু মানে কি কবা কোনোবা জাগাত বেছি কষ্টলি হৈ যায় আৰু কাৰোবাক। কাব কাৰণে বহুত এনেকুৱা যোনবিলাক ধনী মানুহ হয়। হিন্দুৰ কাৰণেতো ঠিকে আছে ন।
ধনী মানুহ খিনি এইটোৱে মানে এনেকুৱা হ'লে চ'ব পইচা খেল আৰু য'ত পইছা খেল থাকে তাতটো পইছা আৰু
সেইটোয়েইো তোমাৰ বাকি তোমাৰ এনে কিবা হেল্প লাগিলে কবা মই আছোয়ে ন তোমাৰ এতিয়া কলেজৰ এডমিশ্যন হ'ব ন অহা বছৰ। গ'ম পাইছা, মই আছোঁ, মোৰ তুমি কিবা। সেইটোৱে, তোমাৰ।
ঠিকে আছে দিয়া তেতিয়া।
ঠিক আছে বাই বাই
আজি